হেল্ল', অ শুনা পাইছে নহ
পাইছো শুনা, এ তেতিয়া অলপমান ডবল ডবল হৈ আছিলে মাতটো কি কৰিব নাজানো আৰু একচেপ্ট হয় নে নহয় এতিয়া ডাবল ডাবল হোৱা নাই, এতিয়া ডাবল ডাবল হোৱা নাই, মোৰ কথাবিলাক ডাবল ডবল হৈ আছিল তেতিয়া
অহ
এই হেৰী, নাজানো হয় নে নহয়
পাছত চাব লাগব আৰু
উম, উম। আজি টাস্ক যিমানটা আছে, গোটেই কেইটা কমপ্লিট কৰিম ৰ, তেতিয়া এইটোৰ পিছত আৰু পিছত গধূলি একবাৰ ট্ৰাই কৰি চাম। নেটৱৰ্কটো ভাল থাকিলে কৰিব লাগব, গম পাইছে না সেই নেটৱৰ্কটো বেয়া হৈ যায়।
এই কি কয়, তোমালোকে যে তাত খানা পিনা যে কৰা যে সেইবিলাকে কি কি খাদ্য খায়, মানে
কি বস্তু?
কি কি, খোৱা বস্তু কি দিয়ে মানে?
তাতে হোষ্টেলত আমাৰ হোষ্টেলতটো মানে, গ্ৰীণ ভেজিটেবল এইবিলাকতো দিয়ে। কেতিয়াবা লাউ দিয়ে, ৰঙালাউ তাৰপিছত কোমৰা আৰু এইফালে কি বুলি আছিলে কি বুলি কয় এইটো, কিউ কাম্বাৰটো কি বুলি আছিলে
গম পাইছোঁ, টিয়হ
অ এতিয়া, এইবিলাক অ টিয়হ, ই দিয়ে আৰু আৰু লেছেৰা
উম, এ আচ্ছা, তোমালোকে এই আমাৰ যিবিলাক চব্জি বিলাক যে আছে। এই বড়ো ভাষাত কেইটা নাম বেলেগ নেকি?
তাৰ মানে, কিবা নাম বিলাকতো অলপ চেম চেমে হয়, এতিয়া কোমৰাটো কোমৰাই বুলি কয়, আৰু ৰঙালাউটো লাও বুলি কয় আমাৰো, তাৰ তাৰ পিছত আৰু পটল, পটল পটল বিলাকো পটল বুলি কয়। লেচেৰা লেচেৰাবিলাকো লেচেৰাই বুলি কয়, এনেকুৱা ছেমেই আৰু
ছেমেই নহ
অ, ছেমে কয়।
উম, আচ্ছা-আচ্ছা, তোমাক মই আৰু এটা কথা সুধো? তাৰমানে বিশেষ কথা এটা বিশেষ মানে কি তুমি কেতিয়াবা গাৰুৰ বিয়া খাই পাইছা নেকি?
গাৰু-গাৰুটো বিয়া খাব পোৱা নাই মই?
আচ্ছা মই তোমাৰ মোৰ এটা লগৰ ল'ৰা আছে হা? তাৰ নাম হৈছে নোমল দৈমাৰী তাৰ ঘৰ আমাৰ ঘৰৰ পৰা পাঁচ কিলোমিটাৰ মান দূৰত মানে হা। সি বিয়া পাতিছে তোমাৰ গোৱালপাৰা। ঠিক আছে। সি যেতিয়া বিয়া পাতিছে তাইক আনিব যোৱাৰ দিনা মোক গৈছিলো। মোৰ গাড়ীতে লৈ গৈছিলো, তাৰ গাড়ীখন বেয়া হৈছিলে সেইদিনা। এটা ভাল সম্পৰ্ক আছে তাকো সৌৰা সোতৰ ঘৰৰ লগত আমি গলো মানে সিহঁতৰ মানে কি একচুৱেলি সি য'ত বিয়া পাতিছে বড়োৱে বিয়া পাতিছে সিহঁতে বসুমতাৰীয়ে লিখে। কিন্তু তাহাঁতৰ ওচৰত মানে তাঁহাতৰ যে বাইকবিলাক বিয়া দিছে চব গাৰু মানুহৰ তাতে মানোতে চব গাঁৰু মানুহ আছে। ত' গাৰু বিয়া এখন আছিল তাৰ মানে আমি দুয়োজনে গলোঁ। তাৰ ঘৈণীয়েকৰ মানে বায়েকৰ ছোৱালীৰ বিয়া আছিল। আৰু গাৰুৰ বিয়াৰ চিষ্টেমটো কেনেকুৱা জানা?
হুম
তোমাৰ যদি ভণ্টি চাপজ তুমি গাৰু মানুহ তোমাৰ ভণ্টি বিয়া এতিয়া তোমাৰ ঘৰত ল'ৰাটোত ল'ৰাটোহে বিয়া হ'ব আহি কিনে। ল'ৰাটো তোমালোকৰ ঘৰত থাকিব। বুজি পাইছা তাৰমানে এইটো ঘৰ যোৱাই নিচিনা থাকে মানে আৰু সি মানে থাকিব তাতে বেলেগত চাকৰি কৰিলে যাব পাৰে কিন্তু তাত থকাটো তাতে আৰু। পাৰ্ত নব আৰু যদি তাতেই কাম কৰে আৰু ছোৱালী ইনকামটো কৰে বেছিকে মানে ছোৱালীৰ নে তাতে ইনকামটো বেছিকৈ কৰে মাইকী মানুহবিলাকে?
উম-উম।
আৰু এনেও
আৰু এই খাচীয়া-খাচীয়া-খাচীয়া মানুহবিলাকো এনেকুৱা হয় কি জান ন?
সেইটোৱেইতো কৈছো গাৰৰ খাচীয়া ডিফাৰেঞ্চ একো নাই যেনে বড়ো আৰু কছাৰী এতিয়া মই কৈছোঁ মেইন কথাটো যেতিয়া মই দিনত খ্ৰীষ্টান আছিল দেই কিন্তু গাৰুবিলাক খ্ৰীষ্টিয়ান হয়। আমাৰ বড়ো বিলাকৰ মাজত কিছুমান খ্ৰীষ্টান খ্ৰীষ্টিয়ান আছে আৰু কিছুমান হিন্দু আছে। খ্ৰীষ্টিয়ান বিলাক খ্ৰীষ্টান নিয়ম কৰে তেনেকুৱা এই উদালগুৰিৰ চাইডতে বেছিকে আছে খ্ৰীষ্টিয়ান ওদালগুৰি চাইডত। এই খ্ৰীষ্টান বড়ো আছে। আমাৰ ইয়াতে পুলিচ এটা আছে নাৰ্জাৰী বুলি এই পুলিচ নহয় এই বেটেলিয়ান। আৰু এটা আছে বসুমতাৰী। বসুমতাৰীৰ ঘৰটো ইয়াতে হা, বসুমতাৰী হৈছে তোমাৰ এই কিবা যে এনেকে ছাগলীটো গলত কাটি দিয়ে সেই পূজাও কৰে ঘৰত। আছে কিবা এটা নিয়ম। তোমালোকে এইটো গম পাবা চাগে এনেকে বলি দিয়ে হা আৰু এই নাৰ্জাৰী বোলা যিজন আছে সিটো চব খায় খায়, সি খ্ৰীষ্টান। গম পাইছে এই খ্ৰীষ্টিয়ান মানুহ তাৰ মানে নাৰ্জাৰী হক তাৰ বিয়াৰ নিয়মটো বেলেগ। তাৰপিছত মই মানে গাহৰি মাংসৰ ৰেচিপি চালোঁ চাৰিটা। এটা ড্ৰাই ফ্ৰাই ডাইৰেক্ট আৰু এটা আছিলে তোমাৰ পিঠা গুড়ি দি বনাইছিল। ডাঙৰ-ডাঙৰ পিচবিলাক, বহুত ডাঙৰ। তাৰমানে এটা পিছত মোটামুটি ধৰা একশ গ্ৰাম তেনেকুৱা আৰু এটা বনাইছে আলু দি। ঠিক আছে। আৰু এটা বনাইছে তোমাৰ স্মোক-পোৰা। তাৰমানে ভাতৰ লগত চাৰিটা, পাঁচ টাইটেম দিছে। এটা মুৰ্গী আছে, বাকী গোটেইকেইটা তাৰমানে তোমাৰ গাহৰি আইটেম। পাছত মোক ই ই কৈছে যে- আমাৰ বড়োমানুহে বিয়াত গাহৰি খায়। কিন্তু ইহঁতৰ নিচিনা খোৱা দেখা নাই আমি। সিহঁতৰ এক খুব বেছি ওপৰত মানে। গম পাইছা না?
মানে বিয়াতো, বিয়াতো বহুত বেছি কিবা ডাঙৰ আছিল চাগে ন'?
বিয়াটো ডাঙৰ মানে চা মই কওঁ, মানে বিয়াটো গাঁৱৰ বিয়া হয়। কিন্তু তাৰমানে গাৰো মানুহবিলাকে বোলে বিয়াত গাহৰিটো বড়ো মানুহত কৰি বেছিকৈ ব্যৱহাৰ কৰে আমাৰ।
অ', এনডে বহুত খাই। আমিও আমি আমাৰো মানে দিয়ে, কিন্তু আমাৰো কম দিয়ে। মানে গাৰ' ইণ্ড্ৰটো বেছি দি চাগৈ।
গাৰৈ বেছি দিয়ে। তাতে তাতে বৰো' মানুহ মটা মুটিচল্লিশ গিৰি মান আছে হা। বড়ো যিখিনি সেইখিনিক দাবলি বুলি কয়, সেই মানুহখিনিৰ ঘৰতো মই গৈছো। সিহঁতেও গৈছে এই এইটো গাঁৱৰ মানুহৰ বিয়াত বাপৰে বাপ বহুত গাঁৱত দিয়ে। আমাৰ নিচিনা নহয় তাৰমানে কি অলপ বেছি আৰু সিহঁতে মানে সেই কৰে বস্তুবিলাক। আৰু সিহঁতৰ ভাষাটো বেলেগত'। ভাষাটো, মই তাৰমানে তাত গান বজাই আছে। চব এই মেঘালয়ত যিটো গান চলে, সেইবিলাক গান বজাই আছে। হুম। মেঘালয় মানে যিটো গাৰো ভাষা গানবিলাক। গানবিলাক শুনি বঢ়িয়া লাগে। মই পিছত তাৰ পৰা আহি ইউটিউব মই চাৰ্চছ কৰলো। গান গিলাক শুনা কৰলোঁ, শুনি চাওঁ যে মজা লাগে গানবিলাক শুনি।
আৰু বিলাক বিৰাট মানুহ বিলাক সেয়ে। মোক মই তাতে ডেন্স চেঞ্চ কৰিছো। মোৰ ফেচবুকত ভিডিঅ' দিয়া আছে মই তোমাক লিংকটো দিম ৰ। তাৰ ল'ৰাবিলাকে মোক টানি লৈ গৈছে, তোমালোকৰ বয়সৰ ল'ৰাএ। আনি লৈ গৈছে মানে ডেন্স কৰবা দিছি। হিন্দীত কথা পাতিছোঁ সিহঁতৰ লগত, সিহঁতৰ ভাষাটো মই বুজি নাপাওঁ না। অ'। আৰু মোক মোক মোক এতে চায়ে গম পাইছে কি- নন ট্ৰাইবেল ল'ৰা বাহিৰৰ পৰা আইছে আ তাৰপাছত সি কৈছে তাত সব দেখাত একে লোকৰ মানু্হ না। সেইতো মানে ট্ৰাইবেল পিছত মানে সি মোৰ লগত যিটো আছে, সিওটো ট্ৰাইবেল লোকে তাৰো। সি আৰু কৈছে মেৰা দোস্ত হে- এনেকে কৈছে হা। ইছকো সাঠ মে লেকে যাও অউৰ ডেন্স কাৰো। তাৰপিছত তে মোক ময়ো ডেন্স কৰিলো সিহঁতৰ লগত সেনেকুৱা। আৰু ছোৱালী বিলাক সমানে-সমানে ডেন্স কৰে।
আ, আ, আ।
তোমাক না, সেইটো জেগাত মই লৈ যাম। কাৰণ এইটো এইটো ক'ত জানা? এইটো ক'ত আছে, এইটো তোমাৰ তাতে এতিয়াও তুমি গ'লে পাবা। মটামটি তাতে ষাঠি গিৰিমান আছে গাৰো মানুহ। উ, আৰু বড়ো মানুহো আছে। আৰু বড়ো ভাষাটো তাৰ অলপ বেলেগ বেলেগ। তোমাৰ কোকৰাঝাৰৰ লগতো নিমিলে, ওদালগুৰিৰ লগতো নিমিলে কাৰণ মোৰ যিটো এই দৈমাৰী বুলি বন্ধু আছে, সিয়ে মোক কৈছে। তেওঁ কৈছে যে- এই ভাষাটো দেকো সম্পূৰ্ণ বেলেগ। আমাৰ কোৱা ষ্টাইলটো বেলেগ, ইহঁতৰ কোৱা ষ্টাইলটো বেলেগ। যেনেকুৱা আমাৰ গোৱালপাৰাৰ অসমীয়া কথাবিলাক বেলেগ। আমাৰ লগত নিমিলে ভাষাটো। গোৱালপাৰাটো ৰাজবংশী ভাষাৰ নিচিনা অলপ। এনেকুৱা মানে কথাটো। এইটো, এইটো তোমাৰ মটামটি আমাৰ ঘৰৰ পৰা প্ৰায় একশ বিশ কিলোমিটাৰ হ'ব। এইটো গোৱালপাৰা টাউনত। গোৱালপাৰা টাউন, গোৱালপাৰা মানে এইটো দুধনৈ আছে না? এ দুধনৈ মানে আমাৰ এই যিমান অসমত ডিষ্ট্ৰিক আছে। গোটেই জিলাবিলাকৰ ভিতৰত গাৰো মানুহ তোমাৰ অনলি তাতেই আছে। গোৱালপাৰাতে আছে বেলেগ কতো নাই। গোৱালপাৰাত কিয় আছে মই কৈছো মই য'ত আছিলো আমি য'ত বিয়া খাব গৈছিলো তাৰ পৰা তোৰা যে আছে তোৰা তোৰা নাম শুনিছা মেঘালয়, তোৰা হৈছে তোমাৰ তোৰা হা হাণ্ড্ৰেড কিলোমিটাৰ।
অ।
শ কিলোমিটাৰ মানে দুই ঘণ্টা দেৰ ঘণ্টা ৰাস্তা।
আমাৰ ই কলেছৰ পঢ়া আছে গাৰো মানুহ। এতিয়া গাৰ ইয়াত আ অ আম অ আমাৰ লগতে চেম বেতছত। মেঘালয়ত পৰা নহয় ই ৰাণীত ৰাণীত মানে অলপ আগত মানে গাৰো অলপ আছে আৰ ইমান এখন অ অ বকো ফালেও আছে, অ।
আৰে সেইটোতো মই কলো যে তোমাৰ বকোৰ পৰাতো কিছ- গোৱালপাৰাই না। বকতো গোৱালপাৰা বকৌত টো কামৰূপ হয় কিন্তু বকোৰ পৰা অলপ আগত বোলে তোমাৰ গোৱালপাৰা এইটো দৈ এইটো চাউথ কামৰূপ হয় দক্ষিণ কামৰূপ। উম বকো চাইগত পাবি গাৰো মানুহ বহুত আছে।
ই মানে আ এই একলেন ওচৰত মানে অলপ অ অ অ অ।
চাংমা আছে মমিন আছে এইবিলাক টাইটেল সিহঁতৰ সেনেকুৱা
মাৰাক।
মাৰাক আছে মাৰাক আছে ৰাইট অ মাৰাক, মাৰাক চাংমা মমিনকেইটা বেছিকৈ পাইছো মই। মই যাৰ ঘৰত বিয়া খাব গৈছিলো, সেই ল'ৰাটোৰ নাম সেই ল'ৰাটো বড়ো আছিলে কোকৰাঝাৰৰ এ। ছোৱালীটোৰ টাইটেলটো মমিন আছিল মমিন। উম। মাৰাক মমিনে বহুত টাইটল আছে আৰু।
বহুত টাইটেক আছে অ টাইতেল আছে আমাৰো ইমান টাইতেল আছে পুৰা। ক'বই নোৱাৰো আৰু বহুত আছে আমাৰ।
চ দেখা পাইছো ফাষ্ট টাইম। মই মানে কি সিহঁতে কিন্তু এতিয়াও গাঁৱৰ মানুহ যিখিনি আছে সিহঁতৰ লাইফষ্টাইলটো অলপ বেলেগ এই মানে তোমাৰ সেই পাহাৰীয়া মানুহ বিলাক যেনেকে থাকে, সেইটো পাহাৰীয়া জেগাখিনি সেনেকুৱা থাকে। খুব উন্নত এটা মানে লাইফ ষ্টাইলত নাথাকে হা তামানে সিহঁতে ঘৰ চৰবিলাকো বিশেষ এটা উন্নত ধৰণৰ নহয়। নৰ্মেল এটা গাঁৱলীয়া লাইফষ্টাইলতে থাকে মানুহবিলাক বহুত ভাল আৰু তাৰমানে কি? এঘৰ মানুহৰ ঘৰত গৈছো, সি গাহৰি পুইছে হা! সেই গাহৰিক যেতিয়া খাদ্য দিয়ে তেতিয়া একেলগে কুকুৰ আছে তাৰ ছাগলী গোটেইখিনি বস্তুকে একেলগে খাদ্য দিয়ে গাহৰিৰ লগত। চবকেইটা একেলগ মিলি খাই তাৰ মানে মই আচৰিত দেখা পাইছো ফাষ্ট টাইম। আৰু হাঁ-মুৰ্গী আছে গোটেইকেইটা এটা প্লেটতে খায়। গাহৰি যিটো প্লেটত খাই চবকেইটা একেলগে খায়।
হুম। পুৰা মিক্সৰ আৰ এন্দৰ ন
অ মিক্সাৰ গ্ৰাইণ্ডাৰ মানে তাতে আৰু তোমাৰ সেই আছে ৰাবাৰ গছৰ বাগান আছে।
ৰাবাৰ গছৰ বাগান আছে।
আৰু ই তোমাৰ ফালে আপোনাৰ ফালে যে গাৰোক কিবা ৰাভা মানুহ তা মানুহ ৰাভা মানুহো আছে ন, ৰাভা মানুহ এনেতে কি কথা পাতে এই এই চাইডত, মানে নিজৰ কথা পাতে না না অসমীয় কথা পাতে তেন্তে
আমাৰ ফালে ৰাভা মানুহ ৰাভা মানুহত আমাৰ ফালে ৰাভা মানুহ আমাৰ ফাল নাই অ' অ আমাৰ ফালে নাই এই সেই আছে তোমাৰ কোকৰাঝাৰত আছে আমাৰ ফালে বড়ো আছে বড়ো আমাৰ ওচৰে পাজৰে আছে এক কিলোমিটাৰ দূৰতে আছে চব বড়ো গাঁৱে আছে এইটো, ৰাভা নাই আমাৰ ইয়াতে? আমাৰ এটা অনলি বড়ো আছে, বঙালী আছে, মুছলিমো আছে!
পূৰা মিক্সাৰ আৰু না ওচ ওচৰতে ওচৰতে
বঙালীও ওচৰতে আছে বড়ো ওচৰতে আছে মিয়া দূৰত আছে অলপ
এই বড়ো বিলাক মানে বেছিকে আছেনে নাই তাতে এই আপোনাৰ গাঁৱৰ ওচৰত
কথা পাতিলো আও, বেছিভাগ
বৰদিমা কথা নাপাতে নেকি? বড়োত ইমান কথা নাপাতে নেকি বড়োৰ মানুহবিলাক
বড়ো ভাষাত কথা পাতে। পাতে মোৰ এ ট্ৰেক্টৰ আছিল না আগতে যিয়ে চলাইছিলে বড়ো ল'ৰাই আছিলে। আমাৰ ঘৰতে খোৱা লোৱা কৰে থাকেই একেলগে আমি ঘূৰো এনেকুৱা। এই দহ মিনিট হৈ গ'ল নেকি বুবুল চাচোন?
ৰ অ অ
হৈছে, হৈছে না অ কাটি দি হ'লে মই ফোন কৰি আছো।